হেল্ল'
অঁ কি কৰি আছা
অঁ এয়া আছো তোমাৰ এই বহি আছিলো চাঁহ অকন খাই
অঁ অঁ মোৰ মাততো ভালকে শুনা পাইছ চানে
অঁ মই পাইছো পাইছো তুমি পাইছা নে
অঁ ময়ো পাইছো পাইছো
কি কৈ আছা
হয় মই এনে শুই আছো আৰু বিচনাতে
চাহ টাহ খালা নাই?
চাহ তাহ খালো খালো তুমি খালা নে?
মই খালো অঁ
এই হেৰি নহয় এইটো মা হতৰ খবৰ কোৱা আকৌ
মাহতটো খবৰ ভালেই বাৰু দেই আছে অঁ ভালেই মোৰ ভালেই আৰু স্বাস্থ্য পাতি ইমানটা ঠিক নহয় অকমান
অঁ স্বাস্থ্যপাতি বেয়া নেকি? নিকি তাকে মেডিকেল গৈছা নে আকৌ
মেডিকেল তোমাৰ যোৱা নাই মাইনৰ ইমান মেজৰ নহয় আৰু
অঁ হ'লেও হ'লেও মেডিকেল যাবাচোন দেই মানে আজিকালি বেমাৰবোৰ ধৰিব নোৱাৰি যে
তাকেহে আজিকালি উম আজিকালৈ যাব মানে আজিকালি তোমাৰ ফাৰ্মাচীত চাই সোৰ নিদিয়ে ন'আজি কালি।
অ আজিকালি মানে কি গম পাইছা না এইবোৰ আজিকালি মানে কিবা সৰু সুৰা বেমাৰ হলে টেষ্ট চেষ্ট কৰিব লাগে। গম পাইছা নাই।
অ এ সেইত সেই ক্ষেত্ৰত অ সেই ক্ষেত্ৰত আজিকালি চৰকাৰী কিছুমান মেডিকেলত। পাৰি আকৌ তোমাৰ। বহুত টেষ্ট কৰিব পাৰি তাকে তোমাৰ।
অ টেষ্ট কৰিব পাৰি অ সময় বেছি লাগ। মানে ৰিপৰ্টৰ কাৰণে সময়টো অকণ বেছি লাগে আৰু।
ত লাগে।
প্ৰাইভেট। প্ৰাইভেটত তোমাৰ ৰিপৰ্টটো লগে লগে দিব তাকে। পইচা বহুত যাব গম পাছো।
পইচা পইচা বহুত যাব অ অ আহ অ বাকি।
আমি প্ৰাইভেট হেৰিয়ালে যাবই নোৱাৰো ন' গম পাইছো। নাই আমাৰ গোটেই। পইচা খিনি তোমাৰ অ অ। মানে সেই আমাৰ গো। তে পইাচা খিনি হেৰিয়ালে গুচি যাব। তেজপুৰলে গুচি যাম।
অ মা তোমাৰ চৰকাৰী হেইটো ইমান বেয়া নহয় নহয় গম পাইছা নে।
অ বেয়া ন'। নহয় বাৰু ভাল কিন্তু। কিন্তু কি গম পাইছা নে নাই এই চৰকাৰী মানে কৰ্মচাৰী বিলাকে ইমান ভালকে কাম নকৰে আকৌ।
গুৰুত্ব নিদিয়ে গুৰুত্ব নিদিয়ে।
অ গুৰুত্ব নিদিয়ে কিবা মানে কামবিলাক নিজৰ বুলি নকয় মানে।
আও কান ক আদি ক মানে।
অ মানে একো একোৱে হেৰি নকয় গম পাইছা নাই ৰেপন ৰেচপনচিবিলিটো ইমান। নাই মানে।
নাই অ মই তোমাৰ বহুত কেইটা হে। দেখিছো তোমাৰ। কেচ দেখিছো নহয়, একদম চিৰিয়াচ চিৰিয়া। কেচ কেইটা তেওঁলোকে মানে ইমান অ। হেৰিয়ত উৰাই দিয়ে তেওঁলোকে কথাবিলাক গুৰুত্ব নিদিয়াকে হয় সেই ক্ষেত্ৰত বেয়া। সেই ক্ষেত্ৰত বেয়া লাগে আকৌ।
সে সেই ক্ষেত্ৰত আচলতে বেয়া লাগে আচলতে। আচলতে কি গমপাই ছানে বহুত মানুহ মৰিও গৈছে
অঁ আমাৰ আমাৰ ইয়াৰ তোমাৰ ওচৰৰ যোন খন আমাৰ ই দুখন আছে ন
অঁ অঁ
ইয়াতে এতিয়া এখন মেডিকেল কলেজ আছে আৰু এখন দুখন আৰু মানে ওচৰা ওচৰিত ঢেৰ আছে
অঁ অঁ অঁ
মেডিকেল কলেজ খনৰ কথা কোৱা নাই মই সেইখনৰ কথা কৈছো তাত তোমাৰ তেনেকে বহুত বাাৰ হুলস্থুল হৈছে মানে গম পাইছা নাই
অঁ অঁ অঁ
এন তেনেকে হুলস্থুল হৈছে। বহুতমান মানুহৰ মৃত্যু হৈছ
অঁ।
সেইখিনিয়ে কথা।
তাকে তাকে এ কি গম পাই চা নাই আমাৰ এইফালে তোমাৰ ল'ৰা এটা মানে এক্সিডেন্ট হৈছিলে নহয় এই বাইক লৈ বাইক লৈ গৈ আছিলে মানে তাৰপিছত সেই ফালে তোমাৰ ডাঙৰ মানে ট্ৰাক এখন আহি আছিলে সেই ফালেদি
হয়
গম পাইছা নে অঁ শুনা পাইছানে অঁ তাকএইখন আহি আছে ছিলে মানে তাৰপিছত কি হ'ল মানে সেই ট্ৰাক খনৰ মানে ব্ৰেক নধৰা হৈ থাকিলে তাৰপিছত সি মানে'' ট্ৰাক খনে মানে ট্ৰাক খনৰ মানে মানুহতো যিটো ড্ৰাইভাৰ আছিলে তাৰও মানে টোপনি খতি আছিলে লৰা টো কাৰ আচলতে ভুল নাছিলে ল'ৰাটো মানে নিজৰ চাইডতে গৈ আছিলে। তাৰপিছত মানে ট্ৰাক ড্ৰাইভাৰে মানে ক ট্ৰাক ড্ৰাইভাৰ হেৰাই গল মানে, টোপনি টোপনি মানে টোপনি ক্ষতি হৈ আছিলে, যে তাৰপিছত খুন্দিয়াই দিলে নহয় গম পাইছা নাই হেল্ল' অঁ শুনা পাইচে শুনিছা নাই
পাইছো অঁ তাৰপা
অ অ তাৰপিছত কি হ'ল তোমাৰ ইমাৰজেঞ্চিকে অ মানে এক্সিডেন্ট হলেই নহয় তাৰ পিছত ইমাৰ্জেঞ্চি কে গোটে মানুহো গোট খাইছে গোট খাই মেলি তোমাৰ এম্বুলেন্ঞ্চ মাতিছে তাপিছত এম্বুলেন্স ত অহাৰ পিছত এম্বুলেঞ্চ নিছে তাৰপিছত মানে কি হ'ল তোমাৰ চৰকাৰী মেডিকেললে নিলে গম পাইছা নাই লৱাটোৱে ভৰিত দুখ পালে মানে প্ৰথমতে প্ৰথমতে ঠিকেই আছিলে তাৰপিছত বেছি হৈ গ'ল নহয় মানে তাৰপিছত তাত নিয়াৰ পিছত অ ইটো ইটোও কৈছে সিটোও কৰিছে মানে এইফালে ৰখি থাকিবলৈ কৈছে চৰকাৰী মেডিকেলত মানে মানে গুৰুত্ব দিয়াই নাই গম পাইছা নাই এইফালে যে এক্সিডেন্ট হোৱা যে পেচেণ্ট এটা যে আহিছে সেইটো আচলতে ইমান গুৰুত্ব দিয়া নাই নহয় গম পাইছা নাই মানে সেইটো প্ৰথমতে আহি মেলি চালেহি মানে তাৰপা ইমান ইমান মানে হেৰি বুলি নাভাবিলে মানে চিৰিয়াচ কেচ বুলি ভবা নাই তাৰপিছত সিহঁতে মানে ইলিং খিলিং কৰি আছে নহয়
অ
তাৰ পিছত ল'ৰাটো পিছত ভৰিত দুখ পালে ভৰিৰ পিছত বেছি হৈ গ'ল নহয় তাৰপিছত তোমাৰ এনেই নৰ্মেলি প্ৰথমতে মানে ইমান বেছি দুখপোৱা নাছিলে তাৰপিছত সেইটো ভৰিটো তোমাৰ হেৰি হৈ গ'ল নহয় ফ্ৰেকচাৰ হৈ গ'ল নহয় তাৰপিছত পিছত সেই মেডি কেলত সে খন গভমেন্ট সেয়াত মানে ৰখাই থৈ দিছে তাৰপিছত সিহঁতে মানুহখিনিয়ে কি কৰিলে উপায় নাপাই আকৌ প্ৰাইভেটলৈ নিছে গম পাইছা নাই ইফালে পেচেণ্টক গুৰুত্ব দিয়া নাই তাৰপিছত তোমাৰ সেই অ প্ৰাইভেট মেডিকেল ত নিয়াৰ পিছতে ভাল হ'ল গম পাইছা নাই এতিয়া সেইবিলাক অ সেইবিলাক ক্ষেত্ৰত আচলতে চোৱাচোন সেই এক্সিডেণ্ট হোৱা ল'ৰাটো আচলতে গুৰুত্ব দিব লাগে নাই অকণমান
লাগে লাগে লাগে
অ লগে লগেতো তোমাৰ কিবা অ সিহঁতেতো ফাৰ্ষ্ট এইডটোতো কিবা এটা লগাব পাৰে ন সিহঁতে
অহ
পোৱা নাই আকৌ পিছত ফ্ৰেকচাৰ হৈ গ'ল আকৌ ল'ৰাটো বহুত দিন পৰি থাকিলে বিছনাত আকৌ মানে চৰকাৰী চৰকাৰী ইয়াত কি হয় তোমাৰ অপাৰেচন কৰিবলে বহুত দিন ৰখাই থৈ দিয়ে অপাৰেচন কয় সোনকালে অ গভমেণ্ট সেইবিলাকত দেখিছ নাই অৰপাছন নকৰে চৰকাৰি
দেখিছো
তাকে সেইবিলাক আচলতে চৰকাৰী কৰ্মচাৰী বিলাক ইমান সজাগ নহয় সেইটো কাৰণে আচলতে সেইবিলাক আচলতে চৰকাৰে চাব লাগে থ চাই লব লাগে গম পাইছা নাই
মোৰ কি হ'ল গম পাইছানে নে এই এবছৰ হ'ল মানে যোৱাবা এনেকুৱা খেতি পথাৰ দিনতে মায়ে আমাৰ খেতি কৰি তোমাৰ এই বুকুবিষ হ'ল মানে মাহ ভাগৰ
অহ অহ
তোমাৰ তাৰ তোমাৰ মানে কি হৈ গ'ল ম বঘ তে মাকে পঠিয়াই দিলে ৰাতিপুৱা আবেলি টমটমত পঠিয়াই দিলে মই বোলো ইমাৰজে ৰাতি যদিও নাথাকে সন্ধিয়া সময়ত পাবিগৈ আৰু ডাক্তৰ পাবি যাবি তাৰপিছত তোমাৰ ইখনত দেখ মানে সেইখনত দেখওুৱাই আহিলে একিবি গেছ প কিবা বেছিজদি আহিলে মানে বেজি গেছৰ বেজি দিলে কৰি আহিলে মানে
আহ অ
তাত তাৰপিছত মানে তাত তোমাৰ মাক বেজি দিছে মানে তাত যোনজন যোনগৰাকী ন মানে নাৰছে দিছে
হ
বেজিতো দিব নাযায় নে এনেই স জানো দিলে মানে তোমাৰ সেই জেগাটো গোটেই ফুলি তোমাৰ বিষত মানে হে হৈ গ'ল নহয় তাৰপিছত মানে স
আল নাৰছ জনী আচলতে সেই বেজীটো দিব জনা নাই চোৱা তুমি
অ তাৰপিছতে কি ৰ শুনা তাৰ পাত আহিলে মানে ম মায়ে ভাল হ'ব বুলি আহিলে
অ
তাৰ পৰা তোমাৰ আহি গৈ মইতো ইমান এতিয়া ইমান টেনশন লোৱা নাই দেখুৱাইছে ভাল হ'ব আও তাৰপিছত ৰাতি তোমাৰ চাৰে এঘাৰটা মান হৈছে তাৰপিছত ৰা আকৌ আকৌ বুকু বিষ হৈছে উশাহ ল'বলৈ কষ্ট পাইছে মা মানে চকু পানী ওলাই আছে ইফালে
অঁ অঁ
তাৰপিছত নাই নহয় মই বোলো এতিয়ো হেৰি কৰিব লাগিবই তাৰ পৰা, তোমাৰ কি হ'ল ত তাৰ পৰা ৰাতিয়ে ৰাতিয়ে তমাৰ গাড়ী এখন ভাড়া কৰি ইয়াৰ পৰা আকৌ পঠিয়াই দিছো মই যোৱা নাই ঘৰত আছো মই
অঁ অঁ।
তাৰ পৰা গৈ প্ৰাইভেট লৈ অঁ।
অঁ স সেইটোৱে চোৱা তুমি এখন গভমেণ্ট গভমেণ্ট আচলতে মেডিকেলত তুমি বিশ্বাসে কৰিব পৰা নাই চোৱা এতিয়া এনেকুৱা অৱস্থা
তাকেহে মই তাতো দেখুৱা অনাৰ পিছতো নিশ্চিন্ত নি চিন্তা মনে আছিলো ন
উম ত তুমি এটা চোৱা এতিয়া তোমাৰ তোমাৰ সেইখন সেইখন সময়ত পইচা আছিলা কাৰণে তুমি মাক তুমি প্ৰাইভেটত পঠাব পাৰিলা হয় ন নহয় কিন্তু এতিয়া তুমি একেবাৰে চোৱাচোন একেবাৰে দুখীয়া মানুহ বিলাকে কি কৰিব আচলতে গ মানে ইয়াতে দেখাব লাগিব যিমান দিন হলেও
অঁ অঁ গভৰমেণ্ট পেৰাচিটামল টেবলেট ত অকল ভৰষা কৰি থাকিলে নহ'ব নহয়
অঁ এতিয়া তুমি সেই সেই সেই এতিয়া যিসমূহ দুখীয়া মানুহ আছে যিমান ডাঙৰ বেমাৰ হ'লেওটো তোমাৰ গৰ্ভমেণ্টতে দেখাব লাগিব ন এতিয়া তেওঁলোকৰ আচলতেটো কি হ'ব আচ লত তুমি ভাবাচোন তেওঁলোকৰ কথা কথাটো
সেইটোৱে তেওঁলোকে কাৰণ অকল দেখুৱা অকল প্ৰেছক্ৰিপশ্যন লিখা বাবদ পাঁচশ টকা দিব নোৱাৰে ন আৰু বাক কিবোৰ মেডিচিন থাকিলে
সেইটোৱে এতিয়া আচলতে বহুতে নাজানেও গম পাইছো না নাই ডক্টৰ ডক্টৰ চক্টৰ সেইবিলাক একো নাজানেই বহুতে এনেই পইচা দি ঘোচ দি মেলি সোমাই, পিছত গোতেই মানুহ বিলাকৰ বেমাৰ বেছি হয় পিছত গতিকে এইবিলাক চৰকাৰে চাব লাগে গম পাইছা নাই
ফেক ডক্টৰো ওলাইছেটো
অহ তাকে ড ডক্ট
সেই বলি সি সেইবিলাকৰ বিৰুদ্ধে অ সেই সেইবিলাকৰ সেইবিলাকৰ বিৰুদ্ধে মাত মাতিব লাগে সামাজিক মাধ্য মত যদি কিবা দেখা দি দিব লাগে মইতো লিখি দিওঁ তুমি দেখিছা চাগে ফেচবুকত মোৰ পেজ বিলাক দেখিচা চাগে মই লিখি দি থাকো
হয় দেখিছো দেখিছো বাৰু
সেইটোৱে সেইটোৱে বাকী এইবিলাক জ্ঞান না কিবা শৰীৰ অ
তাকে তাকে চৰকাৰে এইবিলাক
অহ তাকে তাকে তাকে সেইটোৱে অ আমি জনসাধাৰণ সজাগ হলে চৰকাৰৰ
অ জনসাধাৰণ আচলতে আমি সজাগ হব লাগিব বাৰু হয়
সেয়াই
তাকে সেই অ মানে সেই গম পাইছাই নহয় এতিয়া আমাৰ চৰ মানে এ চা অ চিকিৎসা ব্যৱস্থাটোৰ কথা গম পাইছাই নহয় আৰু তাকে তাকে সেই ক্ষেত্ৰত আমি বহুত পিছ পৰি আছো গম পাই গম পাই চাই সেই বিষয়ে তাকে সেই সেইটো কথাকে পাতিবলে ফোন কৰিছিলো অকণমান
অ তাই ঠিকে আছে ভাল ভাল ভাল ঠিকে আছে
থাকিবা তুমি
কৰিব কৰিম কৰিম মই নিশ্চয় কৰিম কৰিম তাকেহে অ আজিলৈ ৰাখিছো।
অ অ বাৰু বাৰু